আহ কি কৰি আছা?
অ সেই এনে আছিলো ৰবা তোমাৰ এই বাহিৰত অলপ গছৰ তলত বহি আছিলোঁ তুমি
ময়ো এনে আছো বাৰু আজি ইমান গৰম নাই যিহেতু ঘৰতে আছো বাহিৰত নাই ৰবা পিছে কেনেকুৱা খবৰ পাতি কেনেকুৱা চলি আছে জীৱনৰ কোৱা অলপ
ঘৰ পাতি ঠিক ঠাক দিয়া চলিছে আৰু বাকী তোমাৰ কোৱা তোমাৰ কেনে ঘৰৰ ফালে কেনে তোমাৰ খবৰ পাতি কেনে চলি আছে পিছে কোৱাচোন
মোৰো ঠিক থাকেই দিয়া হয় একো বেয়া নহয় পিছে তোমাক মই এটা কথা সুধো হা এতিয়া আমিতো ধৰা ছাত্ৰ ছাত্ৰী হিচাপে সদায় পঢ়া পাতিৰ লগতে জড়িত হৈ থাকো ত' আমাৰ ধৰা মনত অলপমান মানসিক যিবিলাক চিন্তা বা মানসিক চাপ এইবোৰ আহিয়ে থাকে ত' তুমি কেতিয়াবা ভাবানে এই যিবিলাক মানসিক চাপ বা যিবিলাক ব্যস্ততা সেই ব্যস্ততাৰ বাবে আমি কি কৰিব পাৰো ধৰক সেই ব্যস্ততা যদি নোহোৱা কৰিব লাগে তেনেহলে আমি কেনেকুৱা ধৰণৰ নিজৰ ম এটা পদক্ষেপ ল'ব পাৰো নিজৰ জীৱনক লৈ বা নিজক লৈ কেতিয়াও মনলৈ আনে তোমাৰ
আহে এইটো কথা বাৰু এতিয়া ধৰা আমি এই গৰম বন্ধ দিছে সেই গৰম বন্ধতে আমি ধৰি লওক ঘৰতে নাচোঁ ত' ইয় ঘৰত থকা পৰিৱৰ্তে আমি যিবিলাক সৰু সুৰা ঠাই আছে যিবিলাক আমাৰ গুৱাহাটীতে আছে বা তোমাৰ সৰু সুৰা আজিকালি জানাই তোমাৰ কিমান ৱাটাৰফল আছে আৰু ক'বাত -ক'বাত এইতোমাৰ বৈশিষ্ট্যতেএটা আছে ৱাটাৰফল বা তোমাৰ এনেকুৱা আৰু ইবাকে এই কি উত্তৰ গুৱাহাটীৰ ফালে মানে যিটো আছে বহুত ৱাটাৰফল আছে আৰু যত তোমাৰ পাহাৰীয়া অলপ ঠাই আছে সেইবিলাকত আৰু তোমাৰ আমাৰ যিবিলাক আমাৰ গুৱাহাটীত থকাই বিল হওক। বা ব যিবিলাক আৰু জেগা সেইবিলাক জেগা বহুত আছে ত' ত সেনেকুৱা জেগাত যাব লাগে যিহেতু আমি দূৰত য। এতিয়া পইচা বাজ যিটো আমাৰ কম আছে বা তোমাৰ ইমানো ইমান এটা মানে নিজৰ যিটো। ঘৰৰ পৰা যাব দিয় পাৰি সেইটো ইমান এটা নাপাও ত মই ভাবো আমি এইবিলাক জাগা আৰু। চোতাৰ মাজত ফুৰিব লাগে বাকী' তাৰ মানে আমি পৰিকল্পনা কৰি আছো ৰ'বাচোন মানে। মোৰ মানে লগৰ এটাৰ হয় আৰু মানে যেতিয়া আমি এই কেতিয়াবা সময় পালো। আৰু অতলত ফুৰি আহিম বুলি ভাবি আছো কিন্তু তো সেই মানে ল'ৰাটোৱে মানে। মানে কি হৈছে, এতিয়া যিটো আজিবিলাক এখন বাইক লয় আৰু সেই বাইকৰ নামত। পাগল হৈ গৈছে আৰুতো বাইকখন লৈ নকবা আৰু। বাইকৰ নামত সি মানে এতিয়া বহুত ভণ্ডালে কৰি আছে। তাকেই ল'লে পিছত যাব লাগিব অলপ।
অ অ, তাকে মানে অলপমান এনেও তোমাৰ বাইক চাইক থকা বুলি কথা ন। এনেও আমি ফুৰিব লাগে আৰু, ধৰা আমিতো জানাই বহুত মানসিক চাপত ফুৰি থাকো ন। আৰু মোৰতো বিশেষকে তোমাৰ এই ব্যস্ততাৰ পৰা যেতিয়া মই পাৰ কৰিব বিচাৰো এই ব্যস্ততাৰ দ যাব বিচাৰো তেতিয়া মই বিশেষকে তোমাৰ এই পাহাৰীয়া যিবিলাক অঞ্চল সেই পাহাৰীয়া অঞ্চল বোৰে চাও। কাৰণ তোমাৰ কি হয় পাহাৰীয়া অঞ্চলত যানাই একদম শান্ত পৰিবেশ তাতে তোমাৰ বিশুদ্ধ বতাহ এটা একদম মানে ভালে লাগি যায় কিবা এটা বেলেগে ভাল লাগে। চহৰৰ কোলা হল টো নাথাকে তাতে চহৰৰ- চহৰৰ যিটো কোলা হল সেইটোৰ পৰা তোমাৰ আতৰি অলপ সময় মানে এনেকুৱা হয় প্ৰকৃতিৰ মাজত কটুৱাই এনেকুৱা বেলেগ এটা অনুভৱ হয় নহয় এটো মানে বেলেগ প্ৰকাশ কৰিব নোৱাৰি, এতিয়া যোনে যায় তেওঁহে জানে যে তুমি আৰু। পাহাৰীয়া অঞ্চলৰ যেতিয়া কথা ক'লোঁ পাহাৰীয়া অঞ্চলত তুমি যেতিয়া যাবা তাৰে আটাইতকৈ যিটো ভাল লগা কথা। সেইটো হল তাৰে শান্ত পৰিৱেশ যিটো সেইটো এতিয়া প ধৰা তুমি আমাৰ। বুলি এখন বকো ছয়গা বুলি যে কয় তাতে আছে ন পাৰ্বতী শিলছ বুলি তোমাৰ ম। মন্দিৰ এটা আছে, টো তাতে তুমি মই এবাৰ গৈছিলো ৰাতিপুৱাৰ সময়ত তোমাৰ ঠাণ্ডা। গৈছিলো আৰু ৰাতিপুৱা আমি চাগে, তিনি মান বজাত গৈছো তিনি মান বজাত যাই। তাতে তোমাৰ সূৰ্য উদয় হোৱাৰ। আগেগে যাই পাব লাগে আৰু সূৰ্য উদয় হোৱাতো। দৃশ্যটো চাই ভাল লাগে, ত তেতিয়া মই তাতে গ'লো ত তোমাৰ এনেকুৱা এটা সুন্দৰ পৰিৱেশ,। দেখা পাইছো তোমাৰ উঠিছো মানে উঠি যাই পোৱাৰ পিছত আমি আহ পাহাৰ। আৰু ওপৰল যোৱাৰ আধা ঘন্টাৰ পিছত সূৰ্য উদয় হৈছে, ত' কুঁৱলিৰ মাজত ঠাণ্ডা পৰিৱেশ। ন কুঁৱলিৰ মাজত তোমাৰ এনেকে ধুনীয়াকে সূৰ্যটো উদয় হৈছে ত সেই দেখি মানে যিটো। মনৰ শান্তি, সেই মনৰ শান্তিটো অধিক বৃদ্ধি হৈ যায় আৰু চ এনেকুৱা হয়। তুমি পাহাৰলৈ গলে মানুহে ভাবিব বহুত কষ্ট বহুত উঠিব লাগিব কিন্তু যেতিয়া তুমি। যিয় যলৈকে যাম বুলি ভাবিছা সেই ঠাইডোখৰ পাবা ন সেই কষ্ট বোৰ এনেকুৱা লাগে যে এই কষ্ট। একোৱে নহয়, এইবোৰ কষ্ট সদায় কৰি থাকিব পাৰি সেনেকুৱা ধৰণৰ আৰু পাহাৰবোৰৰ পৰাইতো জানাই সকলো। দৃশ্য দেখি থাকে ত' সেইবোৰ চাইও ভাল লাগে দিয়াচোন, আৰু এনেকুৱা। উঠাইলৈ গ'লে তোমাৰ কেতিয়াবা ফোনটো মানে কি হয় আমিতো আজিকালি। এনিটাইম ফোনতে ব্যস্ত থাকো কিন্তু তুমি যদি সেইবোৰ ঠাই যোৱা ফোনটো মানে। কৰিবলৈ মনেই নাযায় কেৱল মানে এনেকুৱা লাগে যে। প্ৰকৃতিৰ মাজত থাকো প্ৰকৃতিৰ দৃশ্যবোৰ উপভোগ কৰো সেন। এটা মনত আহে।
হয় হয়, তোমাৰ আৰু চাবাচোন এই পাহাৰীয়া অঞ্চলৰ যিবিলাক আমাৰ মানুহ আছে। এই অঞ্চলৰ মানুহবিলাকৰ জীৱন যাপন কৰা বহুত মানে সহজলে সহজতে ক'বলৈ গ'লে। মানে তেওঁলোকে যে এনেই আৰু মানে এইবিলাক টকা পইচা বা তোমাৰ এইবিলাক আজিকালি যে। হাঁহবিলাক হয়, চহৰত থকা সেইবিলাকৰ মানে বহুত কমেই পাহাৰীয়া অঞ্চলৰ মানুহবিলাকৰ মানে। তেওঁলোকে সেই সাধাৰণভাৱে জীৱন যাপন কৰি আছে এতিয়াও। অ'তোমাৰ এ সুখত আছে জীৱনটো কটাই। ত শান্তিত আছে এই সুন্দৰ পৰিৱেশ বিলাক সদায় দেখি থাকে তাতে তোমাৰ কৰি থাকে তাতেই ফল মূল শাক পাচলি যিবিলাক উদ্ভিদ সেইবিলাক খাই জীয়াই থাকে তো সেনেকুৱা আৰু মানে, পাহাৰীয়া অঞ্চলৰ মানুহবিলাক বহুত সহজ সৰল হয় দিয়াচোন।
মানে মানে ধৰি লোৱা এই বহু ঠাই আৰু বহু ঠাইত মানুহ এতিয়া তোমাৰ এই যিটো প্ৰকৃতিৰ লগত মিলি জুলি আৰু জীৱন কটাই আছে আৰু সেইটো কিন্তু এটা লেখত লগাবলগীয়া কথা আৰু মে ধৰি লোৱা আৰু তেওঁলোকৰ আতিথ্য বা তোমাৰ ধৰি এইটো যিটো সহজ সৰল ব্যৱহাৰ সেইটো মানে যেতিয়া মানে নিজৰ সংস্কৃতি আৰু সংস্কৃতিৰ প্ৰতি যিটো সন্মান সখনমান দেখিলে যিমান বহুত ভাল লাগে আৰু মানে আমাৰ যি ধৰি লোৱাক প্ৰকৃতিক যিটো সন্মান দিয় তেওঁলোকে সেইটো বহুত কিন্তু যুগমীয়া আৰু মানে ধৰিলা সৰু সৰু যিবিলাক কথাত মানে সেইবিলাক সৰু সৰু কথাতে আজিকালি পাহ যিবিলাক কথা আছিল সবিলাক কথাতে পাহাৰীয়া যিবিলাক মানুহ আছে সেইবিলাক সন্তুষ্ট হয় বা তোমাৰ সৰু সৰু কামতে তেওঁলোক কি হয় এনেকুৱা আৰু এইবিলাক তেওঁলোকৰ পৰা শিকিব পাৰোঁ আমি এইবিলাক অভ্যাস এনেকুৱা আৰু বাকী তোমাৰ এই যিবিলাক পাহাৰীয়া অঞ্চলৰ মানুহ আছে সেই মানুহৰ যিটো পৰম্পৰা সেই পৰম্পৰা বিলাকক। বহুত বেলেগ বেলেগ দিয়াচোন মানে প্ৰতিটো প্ৰতিটো পাহাৰতে বা প্ৰতিটো এটা ৰাজ্যতে। এটা নিজা জনগোষ্ঠী বা, নিজা এটা নিজা ধৰ্ম বা নিজা এটা সংস্কৃতি আছে আৰু চবৰে সাজ পোচাকৰ। সংগীতৰ পৰা আদি কৰি খাই খোৱা খাদ্যই হওক। ত, সেইটোও বহুত মানে তেওঁলোকে অতি ভালদৰে ৰাখিছে এতিয়ালৈ মানে কোননে সেইবিলাক শিপাবলাক পাহৰি যোৱা। ম নাই
মানে আজিও তেওঁলোকৰ যিটো সস সংস্কৃতি আছে সংস্কৃতিক যত্নৰে ৰাখিছে জীয়াই ৰাখিছে তেওঁলোকৰ মাজত সেয়য়া আৰু আৰু যিবিলাক নতুন প্ৰজন্মই সেই নতুন প্ৰজন্মই তোমাৰ আধুনিক শিক্ষা আৰু যিবিলাক আধুনিক শিক্ষা আছে আমাৰ এই আধুনিক শিক্ষা ল'লেও যিটো নিজৰ শিপা সেই শিপাটো পাহৰিব নালাগে আৰু কাৰণ নিজৰ শিপা সদায় তোমাৰ যুগমিয়া আৰু সেইবিলাক পাহৰিব পৰা এটা কথা ন নহয় আৰু সেয়ে মানে এই যিটো আমাৰ ভাৰসাম্য আছে ভাৰসাম্যটো আমি মানে বচাই ৰাখিব লাগে আৰু নতুন প্ৰ মানে তেতিয়াহে আমি আমাৰ আৰু আহিব লগীয়া প্ৰজন্ম আমি এইবিলাক খুৱাই দিব পাৰিম বাটবিলাক সেয়ে দিয়া
অ তাকেই আৰু ক'ব গ'লেতো সেনেকুৱাই আৰু কিন্তু তোমাৰ পাহাৰীয়া অঞ্চলত থকা ইমানো সহজ নহয় দিয়াচোন হয়তো কথাত সহজ লাগে অকল ঘুৰা ফুৰা ক্ষেত্ৰত কিন্তু এ কিছুমান এনেকুৱা অঞ্চল আছে পাহাৰীয়া যত দেখিবা বিদ্যালয়ৰ স্কুল সেইবোৰ নাই বা বিভিন্ন ধৰণৰ অনুষ্ঠান যিবিলাক মেডিকেল হস্পিতেল সেইবোৰ তোমাৰ গঠিত হোৱা নাই বা সেইবোৰৰো নাই ত সেনেকুৱা ধৰণৰ সমস্যাৰ দেখিবলৈ পোৱা যায় আৰু তোমাৰ এটা সমস্যাই হ'ল পাহাৰীয়া অঞ্চলত এতিয়া যেতিয়া বৰষুণৰ সময় আহে বাৰিষা সময় তেতিয়া তোমাৰ ভূমিস্খলনৰ সৃষ্টি হয় বহুত ত' মানুহৰ ক্ষতিসাধন হোৱাৰো সমস্যা থাকে বা মানুহে নিজৰ মানুহে নিজৰ জীৱনক লৈ তোমাৰ এনেকুৱা ধৰণৰ কিছুমান বস্তু লৈ জীয়াই থাকিব লাগে যিবিলাক মানে ভয়ত থাকিব। থাকিব লগা হয় আৰু ক'বলৈ গ'লে এনেকুৱা কথা কিছুমান আৰু
হয় হয় একেবাৰে ঠিক কথা কৈছা বাকী তোমাৰ যি পাহাৰীয়া অঞ্চলৰ কথা ক'লোৱয়ে মানে পাহাৰৰ অঞ্চলৰ আৰু যোৱা প্ৰতিজন আৰু ভ্ৰমণকাৰীয়ে হওক বা দেশ ব্যক্তিয়ে হওক সেই ব্যক্তিয়ে যিটো মানে ধৰি লোৱা এই দায়ত্বশীল সেই দায়িত্ব হোৱাটো উচিত আৰু কাৰণ ধৰি ল আমি পাহাৰীয়াৰ অঞ্চলত গ'লো তাতে এ আমি যায় ধৰি লও পাহাৰ পাহাৰীয়া অঞ্চলত তোমাৰ এই আমি আমি দেখিবা যে পাহাৰীয়া অঞ্চলত বোলে আমাৰ চহৰৰ মানুহবলাকে যি প্লাষ্টিক বা যিবিলাক আৱৰ্জনা পেলাই য'তে ত'তে ত' সেইবিলাক তোমাৰ
উ
আমি কম কমাব লাগিব বা সেইবিলাকৰ ওপৰত আমি দায়িত্ব ল'ব লাগিব বা সেইবিলাকৰ ওপৰত চৰকাৰৰ লগতে ত স্থানীয় ব্যক্তি সকলৰ লগতে নিজেও অলপ দায়িত্বশীল হব লাগিব যে আমি এটা বেলেগ ঠাইত গ'লে সেই ঠাইতো যিন লেতেৰা নহয় বা স সেই ন লেতেৰা হ'লেও তাক আমি লেতেৰা কৰা কোনো মানে তোৰ আৰু কি বুলি কয় এটো অধিকাৰ নাথাকে কিন্তু ধৰি লোৱা এটা য ঠাই সঁচাই চাফা সেই ঠাইটোত তুমি লেতেৰা কৰিবলৈ কাইয়ো অধিকাৰ দিয়া নাই সেনেকোৱা আৰু ধৰি ল আমাৰ যিবিলাক বাহিৰত মানহ আ বা বাহিৰৰ কিছুমান ৰাজ্য। আছে চ' তোমাৰ ইমান এটা মানুহৰ যিটো চিভিক চেন্স বুলি কয় সেইটো নাই কিন্তু আমাৰ উত্তৰ যিটো পূৰ্বৰ যিবিলাক ৰাজ্য এই ৰাজ্য সেইবিলাকত বহুতো মানে দেখিবলৈ পোৱা যায় আৰু অসমখন বাৰু ইমান এটা নহয় বাৰু অসমখন তো ইমান এটা চিভিক চেন্স ক'বলৈ গ'লে নাহে দিয়া কিন্তু বাকীবোৰ মেঘালয়ে হওক বা তোমাৰ এই নিজৰ ক এনেকোৱা ৰাজ্যত আছে তাতে যায় যেন আমি অলপ লেতেৰা কৰো এইবিলাক সেইবিলাক লেতেৰা কৰিব নালাগে ন কাৰণ সেইবিলাক তেওঁলোকে অতি কষ্টৰে চাফা কৰি ৰাখিছে ত সেনেকুৱা কাম আৰু। আমি কৰিব পাৰোঁ। বাকী আমাৰ যিটো। প্ৰকৃতিৰ প্ৰতি সন্মান সেই সন্মানো আমি কৰিব পাৰোঁ প্ৰকৃতিক কাৰণ প্ৰকৃতি যিহেতু আমি সকলোবোৰ দিছে বা প্ৰকৃতি। পৰা আমি সকলোবাৰ পাইছো আমাৰ পৰিষ্কাৰ পৰিছন্নতা হওক বা তোমাৰ আমাৰ। ল্য পৰিষ্কাৰ পৰি্ছন্নতা বজাই ৰাখিব লাগে আৰু সেইবিলাকৰ ওপৰত। বাকী হ'ব দিয়া নহ'লে আজিলৈ থৈছো দিয়া।
অ দিয়া হ'ব দিয়া মানে, এইবোৰ কথাটো